অ', অ কি কৰিছা? অহ ভালেই দিয়া তোমাৰ ভাল?
অহ, ভাল ভাল।
কি কৰি আছিলা?
এই আছো আৰু এনেই। মানে কথা এটাহে ভাবি আছিলো, মানে কি জানা? এই প্লাষ্টিক খিনি মানে, ইমান প্লাষ্টিকৰ ব্যৱহাৰ তো বাঢ়ি গৈছে। চে, তাকে ভাবিছো ঘৰতে এতিয়া মানে ইমান তোমাৰ প্লাষ্টিকৰ তোমাৰ পলিথিনে চাবানে, ব
বটলহে চাবানে, উম, টেমা খোপা হে চাবানে
তাকে গ্লাছৰ বুলিবলে নাই জানা। দোকানত বিচাৰি কিনিব গ'লেও বোৱা বয়াম বোৰ যে তুমি আচাৰ ভৰাবলে অসুবিধা হয়। পিছে আমৰ আচাৰ অলপ বনালো কিন্তু এতিয়া তোমাৰ জনা গ্লাছ। মানে এয়া কাছৰ
অ' পাবলেতান আৰু দামো বহুত দিয়া কাছৰ মানে বয়াম। বিলাক, সেইটোৱে।
কি য'তে তই য চ' দোকানতে। এ' অমুক টো বৈয়ামতটো দিয়কচোন, একে কিবা এটা কৰোগৈ বুলি ক'লে দু
দিয়ে দি দিয়ে। এতিয়া পাবলৈ নাই উম চব প্লাষ্টিক। আৰু কি জানানে অ' কোৱা। অহ, অহ, কাছৰ আহে। এই যে চোণ পাপৰি যে, খাইছিলো যে এপিচ এপিচ যে, দিয়ে যে, অ', অ তাত আহে। চব আহে। উম উম চবতে আহে, এখন এ এখন বাদামী বিস্কুট দিয়ে যে আগতে হয়। সেইটো তোমাৰে ডাঙৰ-ডাঙৰ পাছৰ হেৰি থাকে, বৈয়ামবিলাক
আগত অ বাদামী হওঁক কুকিজ বিস্কুট হওঁক আকৌ যে কেকবোৰ যে আহে কেকবোৰ চাবাচোন সেই কাছৰ বৈয়ামবোৰতেই আহে।
আগৰ কেকবিলাক যে খাবলৈ ইমান ধুনীয়া আছে। আ ন তুমি এতিয়া একেই যদি পোৱা অ একদম বেয়া লাগে জানানে খাবলৈ।
তোমাৰ ইমান বেয়া বস্তু নহয়। তোমাৰ পেকেট যোনবোৰ এতিয়া প্লাষ্টিকত তোমাৰ বান্ধি কৰি কৰি থব সেই বোৰ বস্তু শৰীৰৰ কাৰণে খুব বেয়া পেলাষ্টি কৰ কিবা নহয় কিবা এটা খন আমাৰ পেটলৈ যায়ে মানে।
যায়, যায়। প্লাষ্টিকৰ বস্তু বিলাক পেটত যোৱাাতো বহুত বেয়া। আচলতে কি জানা আমি এতিয়া গৰম গৰমে প্লাষ্টিক পেলেটত থয়দিও বস্তু বিলাক ন পেলেট টো গলি গলি যোৱা কাৰণে সেই প্লাষ্টিকটো আমাৰ খাদ্যত লাগি যায়, আৰু তাৰপিছত আমি খাই দিও সেইটোৱে আমাক অপকাৰ কৰে গম পাইছানে। আজি মই সেই মোৰ লগৰ এজনীক কৈছো। অ'অ, একদম বেয়া। আমাৰ মানে কি জানা আগতে স্কুল মান তোমাৰ প্লাষ্টিকৰ অলমান দিছ আছিলে লৰা ছোৱালী মানে খাদ্য দিবলৈ কিনিছিলে কমতে পোৱা গৈছিলে যে, মই একদম গোটেই মানে প্লাষ্টিকৰ বস্তুত মানে তেওঁলোকক দিব দিয়া নাই। ষ্টলৰ হেৰি আনিছো কাহী বিলাক আনি আনি দিছো। লাগিলে অলপ খৰচ কথা নাই। কিন্তু, ল'ৰা-ছোৱালী জীৱন
জীৱনতটো লগত মানুহে এইবোৰ বেয়া আমি এতিয়া যে ডিচপ'জিবল এইবোৰ পাতবোৰ যে প্লাষ্টিকৰ সেইবোৰত খাই খাই মানুহ সেইবোৰৰ পৰাও বেমাৰ হৈছে। এতিয়া চোৱাচোন আগৰ আগৰ দিনৰত সেইটো নাই কাঁহৰ
নাছিলে অ
এতিয়া তোমাৰ কাহৰ বাচন কি কৰিব মানুহে থাকে সোমাই সোমাই থৈ দে ভিতৰত সোমাই থৈ দিবা।
অ ওজন যে ধুবলৈ এলাহ কৰে গম পাইছা।
সেইবোৰ ডিচপজেবলত পাত পাত গিলাচ সেইবোৰ প্লাষ্টিকৰ পাত গিলাচত খাই খাই তোমাৰ গৰম ভ ভাত যেতিয়া দি গৰম যেতিয়া আঞ্জা দিব তাৰ প্লাষ্টিকৰ গুণতো ভাতত আঞ্জা লাগিয়ে গ'ল তাৰ পিছত সেইটোকে খালো সেইটোৰ পৰা আমাৰ অপকাৰ হব হয়নে।
হয় তোমাৰ বেমাৰো হয় হয়নে ইমান বেমাৰ বিলাক হোৱা হৈছে সেইদিনাখন মাজত ততে মানে মই সৰ্থেবাৰী গৈছিলো নহয় তাতো আজিকালি কি হৈছে জানা কাহ। দুটা দুটা টাইপৰ পোৱা যায় গম পাইছা এটা তোমাৰ যদি মানে দামী এটা আকৌ কম দামী সেই কম দামীটো তোমাৰ পিয়ৰ কাহ নহয়। গম পাইছা সেইটো এতিয়া তুমি কেনেকে চিনাক্ত কৰিবা মানে এতিয়া সেইটোও এটা অসুবিধা হৈছে। ছে নহয় হয়নে।
উম আৰু কিছুমান থাকে মানে তোমাৰ মেচিনত বনোৱা আৰু কিছুমান থাকে ডাইৰেক্ট
অহ হাতেদি বনোৱাতটো বেছি ভাল গম পাইছা নে একদম হাতে দি বনোৱাটো তোমাৰ মানে একদম পিয়ৰ মানে, মানে কোনো মানে তোমাৰ হেৰি নাই মিক্স নাই উম
দামতটো বেছি হয় মানে হাতেৰে বনাওতকে অকমান কষ্ট হয় আৰু মানে আৰু মানে সম্পূৰ্ণ কাহৰে
কাহৰ হয় যে তুমি এতিয়া নিজে চোৱাচোন তুমি এতিয়া হাতৰ দি চোৱা চোন তুমি এই যে সৰু এতিয়া তুমি স্কুলতে হাতৰ কাম যে তেতিয়া মাটি অলপ বগা মাটি অলপ আনি দিয়া ন, সিহঁতে যেতিয়া হাতে দি বনাই সেইটোত কিমান এটা কষ্ট হয় একেবাৰতে নহয় ন ঠিক তেনে আজিকালি যে তোমাৰ দোকান বিলাকত যে ইমান বনোৱা বস্তুবিলাক বেচে ন সেইবিলাকত কষ্ট আছে তেওঁলোকৰ আচলতে উম সেই তাকেই বুছা
মাজে কম হয় আৰু
উম তাত গৈ মই এটা কথা অনুমান কৰিছোঁ মানে দুই ধৰণৰ বস্তু থাকে বুজিছা নে কম দামি টো। আনিলে তুমি যদি তাত ভাতো খোৱা তোমাৰ একো উপকাৰ
নাই নাই আৰু তাত ৰংটো মানে কি হব কমি কমি গৈ থাকিব। কিন্তু যোনটো মানে একে ৰিয়েল যোনটো মানে একেবাৰে সেইটোত তোমাৰ সদায় উম সদায় তাৰ যিমান
অ তাৰ মানে ৰং টো উজ্জ্বল হয়। হে গৈ থাকে এতিয়া আমাৰে পুৰণা যিখিনি আছে অ আমাৰ এতিয়া পুৰণা যিখিনি খিনি আছে সেইখিনি মানে তোমাৰে উজ্জ্বলতাটোয়ে বহুত ধুনীয়া, গম পাইছা? ইমান ব্যবহাৰ কৰিছো যদিও ইমান ভাল হৈ আছে। কিন্তু তোমাৰ যিখিনি মানে আমাৰ ধৰি লোৱা নতুনকে কিনা গৈছে বা নতুন আনিছে সেইখিনি মানে তোমাৰ কি হৈছে ভৰাই থলেই কোলা পৰি যায়।
অ আৰু সেই কাৰণে মানে কি লাহে লাহে মানুহে আকৌ আকৌ সি আগৰ দৰে কাঁহ পিতলৰ বাচন এইবোৰ ক পিতলটোও মানে বহুত ভাল তোমাৰ গম পাইছানে সেই আগতে চাবাচোন আমাৰ ভোজ বনালে ডাঙৰ ডাঙৰ পিতলৰ চৌ - কেৰাহীত বনাই সেইটো মোৰ বহুত ভাল তোমাৰ সেইবোৰত বনাই বনাই খাব। খাব লাগে মানুহে।
অ সেইটো য়ে বুজিছা ডাঙৰ ডাঙৰ হেইত বনোৱাটোৱে ভাল গম পাইছ। কানে কিন্তু সেইবিলাকে আমাক একো বেমাৰ কৰা নাছিল। মই শুনি আছো তুমি শুনিছা?
অ মাতটো অকন ফাঁচি গৈছে আৰু
অ অ এতিয়া শুনিছা মই কিন্তু শুনি আছিলো তোমাৰ মাত।
মানে সেই আগৰ ভোজত চাবাচোন এই পিতলৰ চৌ কেৰাহীত যে বনাই সেইবোৰ বাছন খুব ভাল আছিল। উম
অ অ হয় আগত।
তোমাৰ এই এলুমিনিয়াম টো অ এলুমিনিয়াম টো মানে তোমাৰ বেয়া গম পাইছে? মানে বাচন বৰ্তনৰ ক্ষেত্ৰত। আমি এতিয়া চাবা এলুমিনিয়ামৰ কেৰাহীতে চব বনাওঁ।
অ চব বনাও সেয়য়া বেমাৰ হৈ আছে আমাৰ। এতিয়া তুমি ইমান দাম হয় এটা এটা মানে তমাৰ কেৰাহী বা চৰু এটা কিনিব গলে, মানুহে ইমান টকা তোমাৰ মানে খৰচ কৰিব।
ক
তুমি যদি সাধাৰণ যদি কেৰাহীটোতে যদি খৰচ কৰি দিয়া তুমি খাবা। কি মানে এনেকুৱা হৈছে আজিকালি। সেইটোৱেই আচলতে আগতে কিনি থ'ব লাগিছিল ভুল
অ আগৰ সেই আগতে ইমান এটা দাম নাছিলে সেইবোৰ। কিন্তু তুমি সেইবোৰ সেই বাচন খিনিতকে তুমি যদি এই যোনখিনি দৈনন্দিন ব্যৱহাৰ কৰি থকা প্লাষ্টিকবোৰ। সেইবোৰ কমাই দিলও বহুত লাভ আছে, গম পাইছা? এতিয়া যে আমি ওলাই গলে এতিয়া গৰমত সেই যে পানী বটলটো লওঁ
অ সেইটোতো বেয়া অহঁ সেইটো এটা বেয়া কিন্তু আমি ঘৰত আচলতে কি জানা চিচাও মই যে মাজতে চিচাও বটল হে আনি লৈছো। তাতহে পানী থৈ পেলাই খাও গম পাইছা।
পানী সোমোৱাই থৈছে হয় নে?
অহ অহ সেইটোৱে সেইটোৱে উম কৰিছো কিমান অসুবিধা এটা হৈ আছে। আছে আমাৰ ন প্লাষ্টিকৰ বটলত পানী খোৱাৰ কাৰণে। তোমাৰ মাততো এটা দুটাকেহে আহি আছে গম পাইছানে?
মাতটো
অ তোমাৰ মাতটো মানে অকণ অকণকে আহি অহঁ। তোমাৰো ফাঁচি গৈছে এটা শুনিছো এটা শুনা নাই তেনেকুৱা হৈছে। উম নেটৱৰ্কটো অলপমান তুমি অকমান ঘূৰি দিয়াচোন বা একে জেগাতে আছা যদি। অকমান এনেকে ঘূৰি দিয়া। এতিয়া শুনিছানে? এতিয়া মই শুনিছো অ অ অ সেইটোয়ে প্লাষ্টিকটো মানে তুমি ব্যৱহাৰ নকৰিবা আৰু আগতে কি জানানে কেইদিনমান আগতে দোকানত এনেকুৱা হৈছিল তোমাৰ কাগজৰ হেৰিয়ে দিয়া হৈছিল, বেগ বিলাকে দিয়া হৈছিল। হয় নে? কিন্তু আকৌ আহি গ'ল। আকৌ পলিথিন টো মানে মানুহে মানি নলয় গম পাইছা নে যিটো বস্তু মানে ফাটি যায় সেইটোত কিয় দিম মানে তেনেকুৱা নিচিনা আচলতে ফাটিলেও ফাটক কিন্তু একোতো নহয়।
নহয় নহয় এতিয়া তোমাৰ কিছুমান তুমি এতিয়া বজাৰ কৰিব গলে ঘৰত পাই কাপোৰৰ মোনাই হওঁক কাগজৰ দাঠ মোনাই হওঁক নিজে নিজে লৈ যাব লাগে। ইমান নিজৰ শৰীৰটোৰ কাৰণে নিজে যে সাৱধান হ'ব লাগে হয় নে নহয়? এতিয়া তুমি সেই প্লাষ্টিক বটলটোত তুমি পানী খোৱাতকে তুমি যদি এচি বা এ চিচাৰৰ বা কাছৰ বটলটো ভাঙি যোৱা চান্স অ ভা ভাঙি যোৱা এটা চান্স থাকে হয়নে কিন্তু তুমি পিতলৰ বটল ল'ব লাগে। কা পিতলৰ মানে থাকে যে বটল অহঁ। সেই পিতলটোত কি কৰে জানা ৰাতি যদি তুমি পানীটো ভৰাই থোৱা তাৰ পিছত ৰাতি পালে সেই পানী ত খালে বহুত গুণাগুণ আছে।
আৰু তাৰ বোলে এটা কঢ় ধৰে বোলে সেই কঢ় বোলে যাব লাগে বোলে ভিতৰলৈ তেতিয়াহে বোলে ভাল উম।
সেইবোৰে মানুহৰ, অ সোণ হওক ৰূপ হওক। পিতলৰ হওক এইবোৰৰ মানে, মানুহৰ শৰীৰত যাব লাগে।
যাবই লাগে নগলে মানে নহয়। হয় গম পাইছা গ'লেহে ভাল তুমি এতিয়া চাবাচোন, আঙুঠি বিলাক যে আমি পিন্ধো হয়নে। সেইটো ভাতৰ লগত মিলি পেলাই অলপ হ'লেও বোলে আমাৰ দেহত যাব লাগে তেতিয়াহে বোলে
অ যেতিয়া, হাত ধুবা সেই সোণৰ পানীত যেতিয়া যাব সেই পানীটো বোলে খাব লাগে।
খাব লাগে, বোলে অ সেইটো ভাল বহুত ভাল বোলে সেইটো বোলে বেমাৰ কাটে। বোলে মানুহৰ।
অ তুমি পিতল এনেকে গ'লে তুমি স্কুল যদি যোৱা কৰা সেই। পিতলৰ বটল এটা ল'বা, বা নহলে তুমি সে ৰাতি পিতল। গিলাচ এটাত পানী থৈ দিবা ৰাতি।
পানী থৈ দিম, অ তেতিয়া ৰাতিপুৱা সেইগিলাচ খাই দিম পানী। তেতিয়া মানে বহুত বেমাৰো কটা যাব অহ সেই মানে কি জানা। ঠাণ্ডা হৈ থাকে অহ আৰু পানীটো ঠাণ্ডা হৈ থাকে যে হয় তাত থলে পানী ঠাণ্ডা হৈ থাকে তুমি প্লাষ্টিকৰ বটল তলত থলে অলপ টাইমৰ পিছতে পানীটো গৰম উঠে। উঠি যায় গম পাইছা, আৰু তাপতে ওহ, সেইটোৱে আৰু তাপতে ধৰি লওক পানীটো পানীটোতো প্লাষ্টিকটো
গলিয়ে যায় অ, তাৰ প্লাষ্টিকৰ গুণবোৰ যিবোৰ মানে বেয়া গুণবোৰ সে পানীত মিক্স হৈ থাকে আমি সেই পানীটোকে খাই থাকো ভাবাচোন। সম্পূৰ্ণতটো আমাৰ শৰীৰলে গৈয়ে আছে সেই পানী খিনি। সেই প্লাষ্টিকৰ গুণাগুণ বোৰ। সেই মানে বহুত ধৰণৰ বেমাৰ। উম, কিমান বেমাৰ চাবাচোন।
ৱহাৰৰ বস্তু স্তুবিলাকৰ ওপৰতে পৰি আছে আমাৰ বেমাৰ বিলাক বুইছানে? উম। গোটেইখিনিয়ে আমাক বেমাৰ কৰি আছে, উম, আমাৰ গা পৰি আছে সেইটো কাৰণে, বাৰু দিয়া। ঠিকে আছে ন? উম, হ'ব দিয়া, অ। উম হ'ব দিয়া। উম উম।